হেল্ল' অ অ হেল্ল' হেল্ল'
হেল্ল'
অ শুনি আছো
অ কি কৰিছ
খ এইয়া আছো তই
এ ডিব্ৰুগড় ঘৰলে গৈ আছো
অ জিমত কৰ্চ কিমান দিনৰ কাৰণে ল'লি
আহ কন
অ প্ৰটিন চটিন বিলাক খাইছ নাই
খাইছোঁ খা
কিমান ল'লে জিমত হেৰি লওঁ কওঁ তেনে জইন কৰিছে
পয়ত্ৰিশ বেছি লোৱা নাই পাঁচশ লৈছে
এতিয়া মাহেলী দিব নালাগে নহয়
মাহেলি মানে অকমান চিনাকি যে সেইকাৰণে ইমানকে দিব নালাগে আও
অ এনেই কিমানকে দিব লাগে
এনেই তোৰ ভাগৰ বেলেগে হলে পাঁশকে দিব লাগিব ম এটা মাহত মই মানে দুমাহৰ দুমাহত পাঁচশ লৈছো মোৰ ভাগৰ।
অ কাৰণ তই হেৰিটো এডমিশনটোতে লৈ ললে চাগে।
অ সেই কাৰনে।
অ তাৰপিছত কাইলে কিহ পৰীক্ষা আছে।
কাইলে আমা ফিজিকছ তহঁতৰ।
আমাৰ কাইলৈ পৰীক্ষা নাই এনে ভাত পানী খালি নাই।
ভাত পানীয়ে খালো বাও।
অ তাৰপিছত এতিয়া আমি যে তামাং যে যাম সেইটো কি হব। হেল্ল'।
চাব লাগিব দেই। টাৱা টাৱাং টো চাব লাগিব টাৱাং টো যদি সময় পাওঁ তেতিয়াহে যাম। চাগে যদি পইচা পাতিৰ অভাৱ হৈছে ন এইকেদি।
অ। তাৰপিছত তোৰ নেটৱৰ্কটো পোৱা নাই তোৰ নেটৱৰ্কটো পোৱা নাই। হেল্ল'।
সেইকাৰণে অকমান দূৰত আছো কাৰণে পোৱা।
অ অ।
মই মানে বাইক চলাই আছো।
অ জিম পা আহিছ জিম পা আহিছ।
অ অ
অ কাইলৈ ফিজিক্সৰ একজাম যে। তহতৰ একে অ তই ক কোনটো ৰুমত পৰিলি।
মই তিন নম্বৰৰত পৰিছো।
তিনি নম্বৰ টোত পৰিলি ফাৰ্ষষ্ট ফ্ল'ৰ।
উম ফাৰ্ষষ্ট ফ্ল'ৰ।
হেল্ল'।
অ ফাছ।
হেল্ল' অঁ মানে এই দেবাচিচ যে। অ এই আছামিছ মিডিয়ামত।
অ আচামিচ মিডিয়ামত।
অ বাকী ঘৰত ভালনে।
অ ভালে আও।
অ।
তহতৰ।
বাকী ক আমাও ভালে।
ভালে।
উম উম।
বাকি তহঁতৰ খোৱা বোৱা বেমাৰ আমাৰ ভাল হ'ল নাই।
হা।
তহতৰ দেউতাৰ ভাগৰ বেমাৰ আছিলে নহয় ভাল হ'ল নাই।
অ এ ভাল এয়া হৈছে অলপ অলপহে হৈছে। এই কি হ'ল মানে মানুহ বিলাকৰ আজিকালি এতিয়া ঠাণ্ডা কি বুলি গৰম চিজ। সেন যে।
অ।
এইটো গৰম সোমালে বেমাৰটো হৈ যায়।
অ সেইটো কথা।
অঁ তাৰপিছত পেচাৰো বেছি।
অ অ।
অ হে প্ৰেছাৰটো হৈ গ'ল তাৰপিছত সিদিনাখন হস্পিতাল যাবলগীয়া হ'ল। তোমাৰ দেউতাৰাই এডমিট কৰাই দে তাৰপিছত এনেকে ডক্তৰ চক্টৰ আহি চাই মেলি তাৰপিছতৰি ৰিলিচ দিলে বাৰু। হ'লোও এতিয়া ঘৰতে আছে আৰু।
অ অ।
খোৱা-বোৱাটো ভালকে কৰিব কৈছে।
অকমান চাবি আৰু তইয়ো।
অ চাব লাগিব।
চাবি আৰু তইয়ো।
অ অ চাব লাগিব পায়। এ বয়সো হৈছে যে এতিয়া মানুহবোৰ নাইনটিচৰ মানুহ আৰু এতিয়া বয়সটো হ'বই আৰু।
গৰমটো চুইচে আৰু অলপ।
বাকী জিমৰ পৰা ঘৰলে কিমান দূৰ হয়তো জিমৰ পৰা।
দুই মিটাৰ আকৌ।
অ। এতিয়া ঘৰৰ পৰা জিমলে কিমান দূৰ হয়?
চাৰি কিলোমিটাৰ চাৰি চাৰি।
চাৰি কিলোমিটাৰ।
অ অহা আকৌ আঠ কিলোমিটাৰ।
অহা যোৱা আঠ কিলোমিটাৰ।
অ। মই এই স্কুটি খনৰ মোৰ আকৌ হেডলাইটটো বেয়া হৈ আছে মই ভাল কৰিব লাগিব।
অঁ কি হ'ল প্ৰব্লেম?
এ আপাৰটো জ্বলে ডিপ অ মামাৰ স্কুটিত আকৌ
অ মামাৰ স্কুটিত গণ্ডগোল হয়।
অ আপাৰটো জ্বলে ডিপাৰটো নজ্বলে আকৌ।
অ ডিপাৰটো, তহঁতৰ বা আছে নেকি?
অ বা নাই।
কোন দাদা আছে নেকি?
মোৰ দাদা এটা আছে।
নিজৰ নে?
নিজৰে আৰু।
অ। কি বুলি কয় আৰু খানা এটাও খাব লাগিছিল নহয়।
খানা টো পীয়ুজ দাদা জানিব দেই।
অ খানাটো কি হ'ল জানো খানা খাম খাম কৰি কৰি খানা এতিয়া নুধুৱাই হ'ল।
অ তোক খাব লাগিব এক মিনিট ৰ'বি দেই মই তই কিবা এটা কৈ থাকচোন মই দোকানলৈ আহিছো মানে।
অঁ।
হিচাপ টো কচোন খানাটো
খানাটো তোৰ তোৰ হেৰি লাগিব বিলাহী লাগিব দুই কিলো তাৰপিছত আৰু। পিয়াজ লাগিব এক কেজি এক কেজি ডেৰ কেজি। পিছে আদা নহৰু। আলু তিনি কেজি মাংস। পাঁচ কেজি মান হলে হৈ যাব তেল এক লিটাৰ ধৰি থ।
তাৰপিছত। মচলাটোৰ প মচলাটোৰ চল্লিশ টকা। তাৰপিছত। বাকি চাউল তাউলটো। কিমান কিমান চাউল লাগিব চাউলটো তোৰ। খুব বেছি লাগিব এক। কেজি দুই কেজি দুই কেজি চাউল লাগিব। তাৰপিছত আৰু তোৰ। উম গিলাচ চিলাচ তাৰপিছত। হেৰি কি বুলি কয় এইটো দিছ চিছতটো ধৰি ল। পইচাটো হ'ল হেৰি। কিমান টকা দেই। ত্ৰিছ ত্ৰিছৰতো হ'ব একশমান ধৰি ল। বেছি মানে টোটেল বাজেট বেছি নহয়গে আৰু। কমতে কৰিব লাগিব ন চবৰেও পইচা পাতিৰ কথা আছে।
অ।
তাৰ তাৰপিছত তোৰ। ভাড়াটো টো মানে এ ইমান নালাগে ন বস্তু পাতিবিলাক। হয় নাই।
হয়।
চবৰে পইচা পাতিৰ কথা আছে ন হা। তাৰ। উম তই এতিয়া ক'ত আছ ৰুমতে। হেল্ল'। তোৰ নেটৱৰ্ক নাই নি। হেল্ল'। কি বুলি কয় আমি চালোন যাব লাগিব নেকি গা চা ধুবলে।
হেল্ল'।